হেল্ল'?
অ' কোৱা।
অ' কি কৰি আছা এ?
এ কি কৰিবা, এনেই অলপমান দুখোজমান দি আছোঁ ৰ'বা আমাৰ চোতালতে। তুমি কি কৰি আছা?
এ ময়ো তোমাৰ এনে অলপ মানে আৰু চোতালতে আমাৰ বাহিৰত, এনে মইয়ো বহি আছোঁ অলপ মানে গৰম নে সেইকাৰণে অলপ
তাকে ৰ'বা। ময়ো সেয়ে একে তোমাৰ- ঘৰত থাকিলে এনে অলপমান চিন্তা-ভাৱনাবোৰ বে লেগ-বেলেগ হয়, নহয়? পিছে তোমাৰ কিবা ধৰা এনেতো কলেজ-চলেজ নাই এতিয়া। কিবা চিন্তা ন্তা কৰা নে মাজে মাজে? মনততো আহিবই চাগে তোমাৰ, চিন্তা-তিন্তা কিবা?
আহি থাক- চিন্তা বুলি ক'ব লাগিলে তোমাৰ, চিন্তা এতিয়া মই কি বুলি কম নো? এ মই ক'বলৈ গ'লে মোৰ মনত আৰু চিন্তা আৰু আহে আৰু। এই যিটো মানুহৰ ব্যৱহাৰ এই মানুহৰ ব্যৱহাৰটো দিনক দিনে মানে চেঞ্জ মানে সলনি হয় যোৱা নাই নে তোমাৰ মতে, সলনি হৈ যোৱা নাই নে তোমাৰ মতে?
সলনি মানে তুমি কেনেকুৱা ধৰণৰ ক্ষেত্ৰত বা কৈছা, কাৰণ সলনি হোৱাৰ বহুতটা তুমাৰ ৰ থাকিব পাৰে ন বহুত, ধৰিলক কৰ্ম ক্ষেত্ৰত হওক বা পৰিয়ালৰ সম্পৰ্কৰ ক্ষেত্ৰত হওঁক বা তোমাৰ এই বহুতটা দিশ থাকিব পাৰে আৰু ত তুমি কোনটো হিচাপত বা ক'লা মোক?
মই এতিয়া তোমাক ক'লো এ মানুহে মানুহক যিটো ব্যৱহাৰ কৰিব ধৰিছে, সেইটো মানে মই ভাবো আৰু মানে সেইটো মানে এটা মানে বহুত ডাঙৰ সমস্যা হৈ পৰিছে দিয়া। মানে ধৰি লোৱা কেতিয়াবা আচৰিত লাগে আৰু নিজকে, ধৰি লোৱা এক এজন মানুহেই আৰু মানে বেলেগ মানে বেলেগ বেলেগ কিবা পৰিস্থিতিত বা কিবা আৰু বেলেগ বেলেগ ধৰণে আৰু আচৰণ কৰে সেনেকুৱা লাগে আৰু মানে মোৰ। ধৰি লোৱা মানে কেতিয়াবা আৰু কোনোবাই ধৰি লোৱা বহুত মৰমৰে কথা পাতে, এ বা ধৰি লোৱা কেতিয়াবা তাপা সেই মানুহজনে আকৌ তোমাৰ কেতিয়াবা খং কৰি দিয়ে সৰু সৰু কথাতে খং কৰে, বা তোমাৰ সেইবিলাক মানুহে মানে অলপ মানে মানে যিটো অলপ কেং কেঙিয়া আমি মাত বুলি কওঁ সেই মানে অলপ মানে দেখিব নোৱাৰা আৰু সেনেকুৱা আৰু কেতিয়াবা সেনেকুৱা কৰে বা তোমাৰ আগতে মই ভাবিছিলো যে মানুহে সহজে আৰু বুজি পায় আৰু কিন্তু এতিয়া মই যেতিয়া ডাঙৰ হলো আৰু মই এতিয়া লাহে লাহে মানে বুজিব ধৰিলো আৰু মানে প্ৰতিজন মানুহৰে যিটো নিজৰ নিজৰ অভিজ্ঞতা হওক বা তোমাৰ চিন্তা বা ধৰিলোৱা তোমাৰ এই যিটো অনুভৱ সেই অনুভৱৰ বাবে মানে আচৰণো চাগে বেলেগ বেলেগ হয় আৰু মই ভাবো আৰু সেনেকে
বাকী তোমাৰ আৰু এই যিটো আছে তোমাৰ বান্ধৰ আচৰততে কথা হলো ন এই আচৰণৰ আন এটা তোমাৰ কাৰণ ধৰি লোৱা এই যিটো মানুহৰ মানে চিন্তা মানে ধৰি লোৱা কিছুমান মানুহৰ ধৰি লোৱা কিবা অজানিতে চিন্তা হৈ থাকিব পাৰে ত' ত'তাৰ কাৰণেও চাগে মানুহৰ আচৰণতটো সলনি হৈ যাব পাৰে, বা ধৰি লোৱা তোমাৰ এই যিটো মানে মানুহৰ মানে কিছুমান খঙাল মানুহ থাকে'ত তেওঁলোকৰ মানে কিছুমান কামৰ প্ৰে প্ৰেছাৰ হওক বা তোমাৰ বেংকৰে ঋণ হওক বা তোমাৰ অন্যান্য যিবিলাক ধাৰ হক, এই ধাৰা কাৰণে চাগে যিটো তেওঁলোকৰ আহ যিটো আচৰণ সেই আচৰণটো সলনি হব পাৰে আৰু মানে অলপ খঙাল টাইপ থাকে ন কিছুমান সেইবিলাকৰ মানে বহুত সমস্যা হয় সেইবিলাক থাকিলে আৰু ধৰি লোৱা এই যিবিলাক খঙাল মানুহ আছে সেইবিলাকৰ মান অলপ মানে মানে অলপ মান দিগদাৰ সেইবিলাক মানুহৰ লগত কথা পাতিব বা ধৰি লও সনেকুৱা মানুহৰ লগ অলপমান কিবা লাগিলে তোমাৰ মানে কিবা অলপ অ মানে কাজিয়া সৃষ্টি হৈ যাব আৰু এ ধৰি লও তুমি দুদিন আগতে নিউজত দেখিছে চাগে এই দিল্লি নে ক'বাত তোমাৰ ট্ৰেইন এখনত তোমাৰ এজন মানে এজন ল'ৰা আৰু মানে এজন দুজন যুৱকৰ আৰু এজন তোমাৰ যুৱক আছে যে সেই যুৱকৰ লগত এনেকুৱা আৰু কাজিয়া লাগিলে ন মুখেও ৰ্তক লাগিল ত লাগোতে কি হল আনজন যুৱকে তোমাৰ বোলে তাক তাক মানে অইন যুৱকজনক তাক বোলে মাৰি পেলালে মানে অ মানে যি চুৰি আছে সেই চুৰি দি মাৰি পেলালে বোলে। ত কেনেকুৱা হ'ব পাৰে মানুহৰ আচৰণ বা কেনেকুৱা হ'ব পাৰে মানুহৰ যিটো খঙাল ৰূপ তো সেইটো আৰু। মোৰ মতে আৰু মানে মানুহৰ যিটো আচৰণ হওক বা পৰিয়ালৰ যিটো
উ
যিটো আচৰণ সেইটো মোৰ মতে আৰু ভাবো আমাৰ যিটো পৰিয়াল হওক বা পৰিয়াল যিটো পৰিয়ালৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ লগতে মানে সমাজৰ এখন কেনেকুৱা পৰিৱেশ বা তাৰ জীৱনৰ কেনেকুৱা অভিজ্ঞতা, এই অভিজ্ঞতাই এই অভিজ্ঞতা আৰু চব খিনি মিলিয়ে মানে এজন মানুহৰ আচৰণটো নিৰ্ধাৰিত কৰে আৰু মানে এনে নহয় যে তোমাৰ এজন মানুহে নিজে সেনেকুৱা আচৰণ আচৰণ কৰে সেনেকুৱা নহয় মানে সেই পৰিৱেশৰ পৰা শিক্ষা ত ত শিকি শিকি যেনেকুৱা ধৰণৰ শিক্ষা পায় সেনেকুৱাই মানে সৰুৰে পৰা যেনেকুৱা ধৰণৰ শিক্ষা হ'ব ই এ সেনেকুৱে মানে তোমাৰ অ আচৰণ কৰিব ন বেলেগৰ মা বেলেগৰ লগত তোমাৰ ধৰি লোৱা সি ধৰি লোৱা এই ঘৰত তোমাৰ স ভাল এনেকুৱা পালে বা ধৰি লওক অনবৰত কাজিয়া হৈ থাক ত সেই মানুহতো সনেকুৱা হৈ যাব। ধৰি লোৱা তা ঘৰতো শান্তিৰ পৰিৱেশ বা ঘৰতৰ সকলোৱে বুজি পায় সকল বুজা বুজিৰ মাধ্যমৰে চলে ত সেই মানুহতো এনেকুৱা হ'ব যে সকলোকে বুজি পাব বা ধৰি লোৱা সকলোকে বুজা বুজিৰ মাধ্যমেৰে দেখিব বা সকলোকে বুজা বুজিৰ মাধ্যমেৰে চাব বা কা কাজিয়া পেচাৰ হলে সি আগে বুজাব যাব বা সি কাজিয়া পেচাৰ হলেও সি আগে শান্ত হয় আনজন মানুহক তোমাৰ বুজাব এনেকুৱা আৰু মানে ধৰি লোৱা এ মানে সেই আৰু মই ভাবো যে সেইকাৰণে ধৰি লোৱা একে বয়সৰ মানে দুজন মানু মানুহৰ যিটো চিন্তা ধাৰা সেই চিন্তা ধাৰাও মানে বেলেগ বেলেগ হ'ব পাৰে' ত সেইকাৰণে ভাবো তোমাৰ যিটো পৰিয়াল আৰু সমাজ বা তোমাৰ পৰিৱেশ সেই পৰিৱেশটো মানে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় যায় আৰু ক'বলৈ গ'লে।
ঠিক ঠিক ঠিক কথা কৈছা। হয় হয় হয় ঠিক কথা কৈছা তুমি। কাৰণ আ মানে ধৰা চিন্তা হব ন প ধৰা আমাক ক নহয় মানে মানুহৰ হাতৰ আঙুলি সমান নহয় সেনেকে প্ৰত্যেকজন মানুহৰ চিন্তা ধাৰা বা মানসিক যিটো ভাব সেইটো বেলেগ বেলেগ হ'ব পাৰে আৰু তুমি সাধাৰণতে সেইটো দেখিবাও সকল লো মানুহৰ এতিয়া সৰুৰে পৰা যেতিয়া তুমি এটা শ্ৰেণী কোঠাত পঢ়া লগৰবোৰৰ লগত তেতিয়া দেখি বা কোনোবা হয়তো পঢ়িব বেছিকে পাৰে কোনোবা হয়তো কম পঢ়িব পাৰে কিন্তু এনো কুৱা নহয় যে তেওঁলোকৰ দক্ষতা নাই হয়তো যোনজনে কম পঢ়িব পাৰে তেওঁ ছবি আকাত ভা ল বা যিজনে পচ বেছি পঢ়িব পাৰে তেওঁ ছবি আকিব নাজানে সেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে দিয়াচোন। আৰু মানে মানুহে তোমাৰ নিজৰ যিটো পৰিচয় বা চৰিত ত্ৰ সেই চৰিত্ৰ তোমাৰ যিটো আমাৰ পৰিস্থিতি পৰিস্থিতি হিচাপত তে অলপমান সলনি কৰে। এতিয়া বহু সময়ত আমি কেৱল ধৰা মানুহৰ যিটো আচৰণ আচৰণটোহে দেখো। কিন্তু সেই যিটো আচৰণ মানুহজনৰ সেই আচৰণৰ পিছ ফালে তোমাৰ কেনেকুৱা ধৰণৰ এটা কাহিনী থাকিব পাৰে হয়তো কি ধৰণৰ তেওঁ জীৱনত কি ধৰণৰ সমস্যা ভুগি আছে বা কি ধৰণৰ সমস্যা পাৰ কৰি আহিছে সেইবোৰ আমি নাজানো। আৰু আজিকালি এইটো এটা সমস্যা হৈছে তোমাৰ যে তোমাৰ মানুহ এজনক সোন কালে মানে তেওঁৰ দুটা এটা কথা বা দুটা এটা কামৰ ওপৰত তেওঁক মানে মানে জাজ কৰা হয় বুলে কয় যে জাজ কৰি লোৱা হয় মানে ধৰে মানুহজনে যদি দুটা এটা ভাল কাম কৰি চে তেওঁ ভাল মানুহ যদি দুটা এটা বেয়া কাম কৰিছে বা ভুল কাম কৰিছে তেনেহলে মানে তেওঁ কাম কৰিব নাযায় সেনেকুৱা ধৰণৰ চিন্তা হব না সেনেকোৱা নহয় কাৰণ তোমাৰ সকলো ক্ষেত্ৰত হয়তো মানুহ এজনক শিকিবলৈ সময় লাগিব পাৰে কাৰণ সকলো মানুহে একে সময়ত শিকিব নোৱাৰে। আৰু পৰিস্থিতিৰ লগত খাপ খোৱাটো সকলোৰে বাবে ইমান সহজ নহয় কিছুমানে হয়তো পৰিস্থিতিৰ লগত নিজক সহজে সলনি কৰিব পাৰে বা কিছুমানে হয়তো সলনি কৰোতে সময় ল'ব পাৰে কিন্তু সেই সময় লোৱাৰ পিছত তেওঁ যেনেকে ধৰা পৰিস্থিতিৰ লগত খাপ খাব হয়তো কম সময়ত যিজন খাপ খাব তেওঁৰ দৰে নহব পাৰে তে সেনেকুৱা ধৰণৰ কিছুমান সলনি সাল সলনিও তোমাৰ মানুহৰ চৰিত্ৰৰ লগত জড়িত হৈ থাকেতো আৰু তোমাৰ আহ এটা কথা মনত মোৰ হয় যে ধৰা সৰুৰে পৰা যিজন লোকে ধৰা আহ মানুহৰ আচৰণত পৰিয়ালৰ যিবিলাক বস তো সেইবিলাক ভুজিব ল ধৰা থাকে ন আমাৰ সমাজত এতিয়া তুমি অ তুলনা কৰা যিটো ব্যৱস্থা তা তাৰ ফলত তুমি জানাই ছাত্ৰ -ছাত্ৰী কিমান মানসিক যাতনাত ভুগিব লগোৱা হয় ত সেই সৰুৰে সেইবিলাক শিক্ষাও অলপমান জৰুৰী আৰু মাক -দেউতাকে দিয়াটো যে কেৱল মানে উম বেলেগৰ লগত তুলনা কৰিলে নহয় যিটো মানুহৰ চৰিত্ৰ সেইটো আগতে নিজে যদি নিজৰ চৰি ত্ৰটো তুমি বাচি ল'ব পাৰিছা বা নিজৰ চৰিত্ৰটো ধৰিব পাৰিছা তেতিয়াহ'লে বেলেগৰ লগত তুলনা কৰাৰ কথা কেতিয়াও আহিয়ে নপৰে নিজৰ আচৰণটো আৰু নিজৰ চৰিত্ৰটো সদায় আগত ৰাখিব লাগে না কি তুমি ধৰা বেলেগে ভাল কৰি আছে তুমিও ভাল কৰিবা বেলেগে বেয়া কৰিছে বেলেগ লেগো কৰিম তুমিও বেয়া কৰিবা সেনেকুৱা যদি চিন্তা ধাৰা হয় মানুহ এজনে মানে জীৱনত তোমাক কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু আৰু এটা কথা মানে মনত হয় মোৰ কেতিয়াবা কেতিয়াবা যে জীৱনত মানুহে ধৰা মতভেদ চলি থাকে আমি বহুত ধৰণৰ মানুহ লগ পাওঁ কিছুমানে হয়টো টো ভাল চিন্তা দিব কিছুমানে বেয়া চিন্তা দিব হয়টো কিছুমানে উপদেশ দিব তোমাক ভাল কাম কৰিবলৈ। কিছুমানে ধৰা তোমাৰ সেই যি কাম কৰিবা তাৰ বাবে আহ বেয়া নিৰ্দেশ দিব যাতে তুমি সেই কামত সফল হ'ব নোৱাৰা, কিন্তু তুমি সেই কাম কিন্তু কৰা নে নকৰা সেইটো কিন্তু তোমাৰ ওপৰত, কাৰণ জীৱনত চবৰে মানে নিজৰ জীৱনত নিজৰে অধিকাৰ আছেটো বেলেগে তোমাক ক'লে বুলি তুমি যে কৰিবা সেনেকু কোৱাটো নহয় এতিয়া হয় কিছুমান ক্ষেত্ৰত তোমাৰ মা দেউতাৰ অধিকাৰ থাকে জীৱনত কাৰণ মা-দেউতাই তোমাক সৰু কৈ ডাঙৰ কৰিছে তেওঁলোকৰ দুটা এটা কথা অ শুনিব লাগে বা তেওঁলোকৰ কথাবোৰ শুনিবই লাগে পাৰালৈকে কিন্তু এনেকুৱাও হ'ব নালাগে যে তুমি মা দেউতাৰ কথাৰ কাৰণে নিজৰ সপোনবোৰ মাৰি পেলাইছা বা নিজৰ যিটো চৰিত্ৰ বা নিজৰ যিটো পৰিচয় সেইটো সলনি কৰিব চেষ্টা কৰি আছা সেনেকুৱা হলে তুমি যেতিয়া দীৰ্ঘদিন আহ জীৱনত পাৰ কৰিবলগীয়া হ'ব বা আগন্তুক প্ৰজন্ম যেতিয়া পাৰ কৰিবলৈ যাব তেতিয়া মানে বহুত দুখ দুখ আৰু কষ্টৰে ভৰি পৰিব আৰু জীৱনতটো আৰু মইতো উম নিজেও সেইটো মানু দিয়াচোন যে মা দেউতাৰ কথা শুনিব লাগে সঁচা কথা। মই নিজে শুনো কিন্তু মাক-দেউতাকেও বুজিব লাগে যে ল'ৰা ছোৱালীজনক ল'ৰা বা ছোৱালীজনক ইমান ধৰা মানসিক চাপ দিব নালাগে কাম এটা কৰাৰ বিষয়ে কাৰণ আহ ধ এ যেতিয়া ল'ৰা বা ছোৱালী এজন সোতৰ ওঠৰ বছৰ হৈ যায় আজিকালি সময়ত তেওঁলোকে সকলো ধৰণৰ কাম বুজি কোনটো ভাল কোনটো বেয়া ত' বেয়া কামত ৰখোৱাটো তোমাৰ মাক দেউতাকৰ দায়িত্ব হয় কিন্তু ভাল কামত আগবঢ়োৱা পঢাই দিয়াতটো মাক দায়িত্ব মানে মাক-দেউতাকৰ দায়িত্ব ত এনেকুৱা ধৰণৰ কথাবোৰো আমি অলপমান গুৰুত্ব দিব লাগে আৰু যিবিলাক আমাৰ কাষৰীয়া মানুহ থাকে ধৰা দাঁতি কাষৰীয়া মানুহ তেওঁলোকৰ কথাত বেছি গুৰুত্ব দিব নালাগে, কাৰণ তেওঁলোকে যিবিলাক কাম নকৰে তেওঁলোকে বেলেগক উপদেশ দিয়াৰ সেইটো মই নাভাবোঁ যে কিবা লাভ আছে যদি কিবা নিজে ধৰা জীৱনত সফলতা লাভ কৰিছে তাৰপিছত তোমাক কৈ আছে তেতিয়াহ'লে তুমি কথাটো শুনা যদি তোমাৰ তেওঁলোকে একো কৰিব পৰা নাই জীৱনত আৰু তোমাক উপদেশ দি আছে মই ভাবো যে তোমাৰ সেইটো একো মূল্য নাই আৰু সেই কথা বাকী ভাল লাগিল দিয়াচোন মোৰ মানে এনেকুৱা ধৰণৰ কথা পাতিলে আৰু কথা ওলাই যাই থাকে ত বাকী এই বিষয়ে পিছত কেতিয়াবা কথা পাতিম ভালকে আৰু এতিয়ালৈ ৰাখিছোঁ দিয়া
অ হ'ব দিয়া।